হেল্ল'।
হয়, নমস্কাৰ শুনা পাইছে।
অ', অ', পাইছোঁ।
হয়। বাকী আপুনি খোৱা বোৱা কৰিব আৰম্ভ কৰিলে নে।
নাই দেৰি আছে।
দেৰি আছে ন।
ৰন্ধা হ'ল এনে এনে‌ ৰা ৰাতি খোৱাটো অলপ দেৰি আছে আৰু এঘাৰটা মানত খাওঁ ৰাতি।
হয়, হয়, হয়।
আপোনালোকে
আমাৰো এনেকেই চাৰে দহটা এঘাৰটা। অলপ দেৰিয়ে হয় বাৰু সুনকে খাব কৰিলে ভাল হয়।
উম।
আপুনি মানে পৰিয়ালৰ লগত থাকেনে আপোনাৰ।
হেল্ল'।
হয় শুনা পাইছোঁ, হয় শুনিছেনে। হয়, শুনা পাইছে অঁ অঁ
অলপ লাইনতটো ডিষ্টাৰ্ব দি আছে নেকি?
হয় হয় অলপমান ডিষ্টাৰ্ব দিয়া যেন পাইছো, এতিয়া কিন্তু মই ভালেই শুনি আছো বাৰু।
অ ময়ে শুনিছো দেই
হয় হয়, এনে আপুনি ফুৰি ভাল পায়নে ভ্ৰমণ কৰি
অঁ পাওঁ, ভাল পাওঁ।
ক'ত ক'ত গৈছে? ৰিছ মানে শেষত ক'ত গৈছে আগৰ ফালে?
শেষত মানে লাষ্ট গ'লো মিৰ্জাৰ ফালে গ'লো, এখন এই চান্দমাৰি আছে ন, চান্দমাৰি লেক তাতে গলো আৰু নি
অ' নহয় ছা হয় হয় আপোনাৰ চান্দমাৰী নহয়, চান্দডুবি লেক হয় হয়। হয় হয়।
চান্দডুবি লেক।
হয় হয়।
আৰু লাষ্ট হেৰি মিৰ্জাৰ ফালে এটা এটা এখন ৰেচৰ্ট আছে আৰু। তাতে গ'লো। নামটো আছিল বগেনভেলিয়া ৰিচৰ্ট।
অ শুনিছোঁ নামটো।
অঁ গৈছে নে কেতিয়াবা?
মই যোৱা নাই এনে চান্দডুবি লৈকে গৈছো কিন্তু ৰি জৰ্টখন ফালেলৈ যোৱা নাই, ৰিজৰ্টটো ধুনীয়া নে?
অঁ, আছে বাৰু ঠিকে আছে ভালে আছে।
অঁ
উম, এই তাতে আৰু এখন আছে, ন তুনকে খুলিছে যে ইয়াৰ যিবি ফাৰ্ম। নামটো শুনা নাই এয়াৰ জি বি ফাৰ্ম।
অঁ সেইটোও শুনা নাই মই কিন্তু।
হয়, এক খন তাতে মিৰ্জাৰ ফালে বাইহাটা চাৰিআলি বুলি কয় অলপ ভিতৰৰ ফালে মানে।
বাইহাটা চাৰিআলিতো সিফালে হ'লগে।
অলপ ভিতৰ সোমাব লাগে, মিৰ্জাৰ পৰা অলপ ভিতৰত সোমাব লাগে।
অ হয় হয় সেইফালে আপোনাৰ আছে বৰদোৱা আৰু আৰু লোহাৰ ঘাট তেনেকে আছে মণিয়ৰিত তিনিআলি, হয় উম হয় হয় হয় হয়। হয় হয়। হয় হয়।
এইখন আৰু আছে ভাল আছে। জাগাটো অলপ ধুনীয়া বহুত আৰু বহুত উম গছ গছনি আছে।
হয় হয় গছ গছনি আছে, উম মই চানডুবি গৈছো বাৰু তাতে কেইবাবাৰু, ঠাইখিনিয়ে ভাল লাগে। আপুনি তাতে নাওঁত উঠিছেনে?
চবে ভাল লাগে। নাওঁত আক উঠিছিলোঁ।
অঁ আৰু এটা কথা জানে চান্দুবিৰ পৰা অলপ আগত যদি যায়। আৰু কেইবা কিলোমিটাৰ মান দূৰত তাতে ৰাণী খামাৰ বুলি আৰু এটা জেগা আছে।
আচ্ছা তুমি টুৰিষ্ট স্পট হয়নে? পৰ্যটকে
হয় হয় হয় পৰ্যটকৰ কাৰণে। পিকনিক খাব যায় বনভোজস্থলী হয় এইটো। আৰু তাতে এটা সৰু ৱাটাৰফলো আছে। পানীৰ ঝৰ্ণা হয়। ভাল লাগে কিন্তু ৰিজৰ্ট কেইখনৰ আ অ জেগাটো মানে আপুনি এতিয়া গলে কেনেকুৱা হ'ব মই বিশেষ ক'ব নোৱাৰিম।
উ মানে ঠাণ্ডাৰ দিনত সবে যায় আৰু মানে তাতে পিকনিক
হয় হয় মানে এতিয়া মই কিয় কৈছো তাতে এখন নদী আছে হা
উম উম
নদীখন পানী নাথাকিলে বালিচৰ ওলায়।
আচ্ছা আচ্ছা।
মানে হা হা বালেশ্বৰ ওলাই নদীতটো শুকাই যায় আৰু নদীত মানে পানী অলপ কম থাকে দেখা পোৱা যায় আৰু তললৈ
অঁ
উম কিন্তু এতিয়াতো বৰষুণৰ কাৰণে পানী চাৰিওফালে থাকে। কিটো হয়তো ইমান ধুনীয়া নহ'বও পাৰে সৌন্দৰ্য নাথাকিব ও
আচ্ছা ত ঠাণ্ডাৰ দিনত যোৱাটোৱেই ভাল মানে। তাকেই
ঠাণ্ডা দিনত যোৱাতটো ভাল। এইটো সময়ত ময়ো যোৱা নাই বাৰু।
উম
কিন্তু চান্দবিটোতো বাৰ মাহতে যাব পাৰে সদায় ভাল।
অ কিন্তু এইবাৰ গ'লো ইমান ৰ'দত গৈছো ন ভাল লগা নাই মানে।
হয়
অলপ গধূলি গধূলি টাইমত গ'লে ঠিক আছে আৰু বাৰু বা ঠাণ্ডা দিনতো ভাল লাগে ঠাণ্ডা আৰু এবাৰ গৈছিলোঁ ঠাণ্ডাৰ দিনত পিকনিকত তেতিয়া ভাল লাগিছিল। এইবাৰ গলো বহুত গৰম লাগিছিলে।
হয় মানে ঠাণ্ডা দিনত ওচৰ পাজৰৰ ঠাই বিলাক যাব পৰা যায় আৰু। কিন্তু ঠাণ্ডা দিনত সোনকালে আন্ধাৰো হয় অলপ অসুবিধাও হয়। আৰু এতিয়াতো উম এতিয়াতো আপুনি চাৰিটাতো বহুত ৰ'দ। তাকে আৰু ঠা ঠা ঠাণ্ডা দিনতটো আপোনাৰ চাৰিটাত আন্ধাৰ হৈ যায়।
উম এতিয়া সময়তটো থাকে আৰু বাৰু কিন্তু গৰমতটো বেছি যে।
গৰমতটো বেছি হয় সনেকুৱা ধৰণৰ হয়। আৰু আপুনি কি হয়? ঠা গৰমৰ দিনত আপুনি বাইকত যিবিলাক ফুৰে বাইকত যোৱাটো ইমান সহজো নহয়। কাৰণ বৰষুণ দিয়ে আকৌ ৰ'দ দিয়ে। গাড়ীতে যোৱাত টোয়ে বেছি ভাল চাগে গৰমত। আৰু ইমান চছেফো নহয়টো বাইকত দূৰত যোৱাটো।
অ বাইকত ইমান দূৰত নাযাওঁ বাৰু স্কুল মানে এনে গাড়ীতে গৈছিলো আৰু। গাড়ী লয়ে গৈছিলো আমি।
হয় হয়। আৰু তাতে আৰু বহুত কেইটা ঠাই আছে কিন্তু আপুনি বকো শুনিছে বক
উ অ শুনিছোঁ গৈছোও মই মোৰ তাতে ৰিলেটিভছ আছে।
হয় হয় হাঁহিম বুলি এটা জেগা আছে, ঠাই আছে অ। আৰু হাঁহিমৰটো হ'ল আমাৰ অসমত পৰে আৰু হাঁহিমটোৰ অলপ দূৰ গ'লে উম আপোনাৰ মেঘালয় পৰে এইটো সেইখিনিৰ নাম হৈছে মাওখ্ৰাম।
উম।
সেইটো পিক বনভোজস্থলী হয় বহুত মানুহ যায় তাতে ফুৰিব মেলিব। ব ভাল
উম।
উলমা দলং এখন আছে।
উম।
অ আৰু এটা ঠাই আছে আপুনি গৈছেনে ন জানো এইটো ছয় গাঁৱৰ পৰাও সোমাব লাগে, ছয় গাঁওতো শুনিছে যিহেতু গৈছে। আহ উকিয়াম বুলি এটা
অ উকিম অ, অ শুনিছো বাৰু কিন্তু যোৱা নাই।
আহ তাতেও যায়।
সেইটোও ক'ত ধুনীয়া ঠাই বুলি শুনিছো মইও।
উম গুৱাহাটীৰ ওচৰ পাজৰ সেইকেইটাই আৰু দিনতে গৈ দিনতে আহিব পাৰে। আৰু আজিকালি খামৰেঙা।
খামৰেংগা অ, খামৰেংগাও গৈছো আৰু ফেব্ৰুৱাৰী মাহত হৈছিলো।
অ খা, অ সেইটো সময়তটো গ'লে আৰু ভাল লাগে মানে বগৰী থা কে যে বগৰীও খাব পাৰে মানুহে খোৱা মানুহে।
সেইটো বাৰু দেখা নাছিলো ইমান আৰু।
অ আপুনি মানে অলপ যায় এনেকে ওচৰে পাজৰে, দূৰতো গৈছে চাগে?
দূৰত দূৰত ইমান যোৱা নহয় বাৰু। ওচৰে পাজৰে যোৱা হয় আৰু বেছিকে। নাই কলকাতাৰ ফালে গৈছো মানে লাষ্ট নৰ্থ বেংগললৈকে গৈছো, ৱেষ্ট বেংগল যোৱা নাই বাৰু নৰ্থ বেংগলৈকে গৈছোঁ।
অ হয় হয় মই নৰ্থ বেংগল গৈছিলো যোৱা মাৰ্চ এপ্ৰিল মাৰ্চ, মাৰ্চ এপ্ৰিলত। দুৱাৰছ বুলি এটা ঠাই আছে দে জানে নে? অ তাতে গৈছিলো। ধুনিয়ীয়া আছিলে তাতে আমি হেৰি চাফাৰী কৰিলো জীপ চাফাৰী
উম উম।
মানে ঠাইখিনি ভাল গৰুমৰা নেশচনেল পাৰ্ক আছে যে-
উম
তাতে গলো ভাল ভাল ঠাইখিনি। আৰু বা চাহ বাগানৰ নৃত্য চালোঁ। আৰু তাতেতো বহুত ৰিজৰ্ট আছে হয়।
তাত আচ্ছা
দুৱাৰছত
উম
আপুনি যোৱা নাই চাগে তাত।
নাই দুৱাৰ চ যোৱা নাই।
উম কাজিৰঙা লেখে আৰু কাজিৰঙাতো গৈছে?
উম কাজিৰঙাটো যোৱা নাই মই।
হয় হয়
এই পবিতৰাতেহে গ'লো উম
অ পবিতৰটো ওচৰতে যিহেতু। আৰু আছিলে আপোনাৰ আহ মানস
হয় মানছতো যোৱা নাই মই।
মানছতো যোৱা নাই।
উম
নাই সেইবিলাক আকৌ বাৰ মাহত খোলা নাথাকেতো। এইটো সময়তটো বাৰিষাৰ সময়ত বাৰিষাৰ সময়তো বন্ধ থাকে।
এই নৱেম্বৰ, ডিচেম্বৰ, জানুৱাৰী, ফেব্ৰুৱাৰী তেনেকুৱা টাইমত।
মাৰ্চ অ অ নবেম ঠিক কৈছে নৱেম্বৰ, ডিচেম্বৰ, জানুৱাৰী, ফেব্ৰুৱাৰী, মাৰ্চ পাঁচ মাহ খোলা থাকে আৰু হাত- মা বন্ধ থাকে
উম
ঘুৰিলে ফুৰিলে ভাল লাগে মনটো অলপ প্ৰশান্তি পোৱা যায় হয়নে? প্ৰাকৃতিক সৌন্দৰ্যৰ মাজত অলপ সময় বিলাক পাৰ কৰিব পাৰিলে।
তাকে
তাকে আৰু আপুনি এতিয়া খোৱা বোৱা কৰিব
অ
সময় হৈছে আৰু চাৰে দশটা এঘাৰটা মানত খাই লব আৰু
ঠিক আছে দিয়ক
উম ঠিক আছে ৰাখিছোঁ।
অ